হেল্ল' হেল্ল' হেল্ল'
হেল্ল'?
হেল্ল'?
ক'।
যা।
হা?
কি কৰি আছা?
অ' মই ভাত-পানী খাই-লৈ উঠিছোঁ।
অ'।
তুমি?
মইয়ো বহি আছোঁ। অ' খোৱা হৈ গ'ল । বহি আছোঁ। পিছত আজি কি বনাইছিলা? কি ৰেচিপি বনাইছিলা?
আজিতো এই সৰু মাছৰ জোল বনাইছিলোঁ আলু দি।
অ'। সৰু মাছৰ জোল, কেনেকে বনায় এইটো?
সেইটোৱে আলু অকণমান কাটি মাছখিনি আগতে ভাজি ল'ব লাগে।
পিছত?
কেইটামান আলু কাটি লব, আলু ভাজিব । কিবা মছলা দিব পাৰে জিৰা, জলকীয়া এইবোৰ। চব সিজিকেনে তেলত লাৰি-চাৰি আলু পিছত আলুখিনি পানী দি দিব। আলু দি দিলে, মাছখিনি দি দিলে হৈ গ'ল আৰু।
অ' এনেকে বনালে হৈ যাব ন'?
অ'। আপুনি কি বনাইছিলে?
এদিন বনাই খাব লাগিব তেনেকুৱাকে।
হ'ব - হ'ব।
উম আমাৰ এই আলু পিটিকা আৰু দালি বনাইছিলে।
অ' আলু পিটিকা ন'? ভালে লাগে। এ কেনে?
গৰমত অ' ইমান গৰম দিছে আজিকালি । কি খাব? আলু পিটিকা বনাব জানে নে?
নাই আলু পিটিকাৰতো বহুত ৰেচিপি আছে
অ মই কৈ আছো ৰ আলু পিটিকা আলু বিলাক প্ৰথমত বইল কৰি ল'ব পিছত আহ কেৰাহীত তেল দিব পিয়াজ দিব জলকীয়া এইবিলাক দি অলপ ভাজ দি লব মানে ভাজি লৈ কিনে পিছত আলু পিটিকাটো দি মিক্স কৰি দিব তেনেকে খাই চাবচোন এদিন
অ এইটো ভাল ৰেচিপি কৈছে মই বাৰু সেনেকে নব বনাও মই এ এনেই আলু সিজাই তাত অলপ জলকীয়া পিয়াজ কাটি দি তেনেকে খাই থৈ দিওঁ
অ নাই এদিন তেনেকে বনাই খাই চাব
অ পিচে বাকী
বাকী আছো আৰু তোমালোকে কামাখ্যা গৈছিলা ন
অহ গৈছিলো অ অ এ এমাহো হোৱা নাই গৈ আহিলোঁ
আচছা কেনেকে গৈছিলে মানে কিহেৰে গৈছিলেবাছত নে নে ট্ৰেইনত গলে?
নাই আমি ৰাতিপুৱা এই ছটা বজাৰ ট্ৰেইনত গলো পাঁচটা বজাৰ ট্ৰেইনত ট্ৰেইনৰ পিছত গৈ পেলাই আমি বাৰটা চাৰে বাৰটা মানত গৈ পেলাই পাই গলোা কামাখ্যা ষ্টেচন তাৰ পৰা আমি লৈ অটো লৈ একদম গেটৰ ওচৰত নামিলোঁ তাৰ পৰা আমি মানে এই ভিতৰত পূজা দিম যেতিয়াকে গৈছিলো আগদিনাখন ললো পূজা তাৰপিছত ওচৰতে এখন হোটেল ললো
অ আগদিনাখন গৈছে মানে?
হয় হয় ৰাতিটো তাতে থাকিলোঁ খোৱা বোৱা কৰিলোঁ ফুৰিলোঁ পিছদিনাখন আমি তিনিটা বজাতো লাইনত লগা জেনেৰেল ফ
অ লাইন লগ কব লাগে ন
জেনেৰেল কিউটোলে গলো লাইন পাতি আভাত দিলে ওচৰত চাৰিটা বজাৰ পৰা টিকেট দিলে ধুনীয়া চিষ্টেমটো এনেকা জিক জপ মছে ঘূৰি ঘূৰি যাব লাগে তাৰ পিছত একদম চিৰিয়েলি ধুনীয়াকে লাইন লাগি শাৰী পাতি ঠিকে দেখোন দে সেইটো বিলামূলীয়াই আৰু নালাগে তাত ফটো এখন উঠাই দিব আধাৰ কাৰ্ডৰ নিচিনা। এইখন লৈ এই ৰ যাব লাগ আকৌ প যাত যে দিব লাগে সেইটো ভাল লাই আকৌ শাৰি পতি ৰখিব লাগ আমাৰ হৈ গ'ল আমি উম ব্ৰাহ্মণৰ আগতে ভিতৰত গৈ দৰ্শন কৰি ওলাল চব কৰি মেলি চাই পকি
আহি যাব পাৰে তেনে
আচ্ছা তাৰমানে ট্ৰেইনত আগদিনাখন গ'লে বেছি ভাল হ'ব ন ট্ৰেইনত গ'লে
অ আপুনি যনেহলে আগদিনা যাব আৰু যদি আপোনে ফত তেতিয়া আপুনিদিনাখন য সেইদিনা পাৰে
অ ঠিকেই আছে বাৰু মই গৈছ ছিলো এনে ভিতৰত যোৱাকে ভিতৰত পূজা দিয়াকে দিব পৰা নাই মানে আমি বাহিৰৰ পৰাই মানে দি থৈ আহিলোঁ আৰু
হয়
আমি এদিনতে গৈ এদিনতে আহিছো মানে
উম এ এতিয়া আকৌ আম গুচি আহিব বলে হয় অম্ৰকাচি মেলা ধেৰ মানুহ হয় এ লাজ লাগে
এতিয়াতো মন্দিৰ বন্ধ থাকিব ন
মন্দিৰ তেতিয়া বন্ধ থাকে, পূজা দিব নোৱাৰে কিন্তু মেলাখন চাবলৈ ঢেৰ মানুহ। ত বাহিৰৰ পৰা
সেইটো হয় পিছত আকৌ ট্ৰেইনো এনেই ফ্ৰী দিয়ে ন।
অ অ তেতিয়া ফ্ৰি এ তেতিয়া আকৌ খোজ কঢ়িলে যাব লাগিব
তেতিয়া আকৌ ভিৰো বহুত থাকে ন ট্ৰেইনত জেগাও পোৱা নাযায় পিছত আহিছে কেনেকে
কি কৈছে
আহিছে কেনেকে ট্ৰেইনত আহিলে নে বাছত
আহিলো আমি এই তাৰ পৰা মন্দিৰত পৰা আহিলো নামিলো গেটৰ পৰা এই লোকেল মাছ দিয়ে যে লোকেল মাছ কৰাই খানা পৰা হয় সেই খোৱা বোৱা কৰি খোৱা বোৱা কৰি মেলি আমি ফেষ্ট কৰিলো তাৰপিছত এইফালে এইফাল চ পিছত আমি এখন গাড়ী ভাড়া কৰিলো এইখন আকৌ তেজপুৰ পৰা এইখন যে আহে নাই লগাতকে আহ লগাৰ আকৌ
কেইটা বজাত আহি পালে পিছত
তিনটা বজাত ত পাই‌ যাব
অ উঠিছিলা কেইটাত এই
উঠিছিলো দছটা
অ
আহ আৰু সেইঅকণ মানে প্ৰাইভেটত আহিলো যে নগাঁৱ লৈকে একদম সোনকালে আহি গলোঁ আৰু
অ ঠিকে আছে তেতিয়া তেতিয়াহ'লে
উম
আমিও যাম, কেইদিনমান পিছত, ভাল দিন এটা হৈ লওঁক
এতিয়া আকৌ বেলেগ এখন প্লেনিং লগাইছোঁ এই এইটো টাইমতটো যে জুন জুলাই আগষ্ট সেতু দাৰ্জিলিং আৰু মানালীত ফুৰিবলে ভাল উম মানে আমি প্লেনিং লগাইছোঁ ঠিকে আছে।
অ এইটো টাইমত গ'লে ভালতো তাতে।
অ
পেকেজত যাব না পেকেজত আৰু বহুত ভাল
পেকেজে চাই ফুৰিছোঁ মই পেকেজত মানে এই ছেভেন থাউজেণ্ড পাৰ পাৰ্চেন্ট উঠে ছেভেন, এইট থাউজেণ্ড পাৰ পাৰ্চেন্ট মানে অন্য খোৱা বোৱা হোটেল ভাড়া সব মানে তাতে আহি যাব আৰু আমি নতুন জেগাত গৈ অকলে অকলে নোৱাৰিম নহয় ।
কিছুমান পেকেজ আকৌ ফেকো হয় কিন্তু । চাই ল'ব ভাল ভালকে ।
অ', সেইখন ভালকে চাব লাগিব ।
অ'
দেখিছোঁ মই। দেলহি তু মনালি । মনালীৰ পৰা আকৌ দেলহিত জপ কৰিছোঁ। তাৰ পৰা আকৌ নিজৰ। মানে ইয়াৰ পৰা দিল্লী যাওঁতে নিজৰ । পিছত দিল্লীৰ পৰা আকৌ মনালী সেই মানে সিহঁতৰ। ছেভেন থাউজেণ্ড এইট থাউজেণ্ড, পাৰ পাৰ্চেন। এখন - এখন প্লেনিং লগাইছোঁ। চাওঁ কি হয়।
ঠিকে আছে তেতিয়াহলে । এনেকুৱা টাইমতে যাব লাগে আৰু।
এনেকুৱা টাইমত যাব ভাল । ৰ এনেইতো। এইখিনি ঠাইত । আৰামত ঘূৰি ফুৰিব পাৰি। বেছি ঠাণ্ডাত গলে আকৌ একদম নোৱাৰিম সেইখিনি জাগাত
নাই । বেছি ঠাণ্ডাত গ'লে আৰু বেছি- বেছি বস্তু-চস্তুও ল'ব লাগিব। আৰু গ- ইমান ঠাণ্ডাত ঘূৰি-ফুৰিও ভাল নালাগিব ন'?
টম। যাব নেকি? গ'লে প্লেনিংটো চাব পাৰিবি?
যাব পাৰে দিয়ক আপুনি।
উম
ঠিক আছে । হ'ব দিয়ক, ৰাখিছোঁ।
ঠিক আছে, ৰাখক - ৰাখক।
অ'।